অ কি কৰিছে?
এয়া এই চাহ খাই পেলাই বহি আছোঁ।
অ ভালে আছে? ময়ো এয়া মই সেই ঘৰলে আহিছিলোঁ নহয়। তা পা ঘৰলে আহি পেলাই এই আমাৰ মামাৰ ছোৱালীজনীৰ ঘৰ আছে অকমান আগলে, তাৰপৰা এই তাইৰ ঘৰলৈ আহিলোঁ, তাইৰ ঘৰতে আছোঁ কালি আহিলোঁ। আজি যাবলৈ নিদিলে ইমান লেপেট কাটি খাই লাগিছে নহয়। বৰ ই হ'লে।
সিহঁতি আৰু ই সিহঁতৰ সিহঁতৰ আকৌ মৰম বিলাক হেৰি নহয় এইটো খুৱাই অ।
মই আজি বোলো যাওঁগৈ গৈ পেলাই আজি ঘৰত থাকি কাইলে মই সেই উ ঘৰলে যামগে মানে।
অ আৰু কাইলৈ আহিবা নেকি ঘৰলে?
অ কাইলৈ যামগে ঘৰলে তাৰপা হেৰি আকৌ বোলো, এদিন মাৰ ওচৰত আকৌ আজি থাকি যাওঁ কাইলৈ যামগে যেতিয়া, এনে আই ঐ ইমান লেপেট কাঠি মানুহ মই বিছ, ছুটি খালো আউ, মানে অকলে
জানে,
এটা দলত নাই বাই ইয়াতে আছো। বা ঘৰতে, দে মানে তাত এ হেৰি আজিৰ দিনতে আমাৰ মামাৰ ঘৰলৈ গ'লো।
অ
এ মামী সৰু মামী হাত ভাগিলে আমাৰ মামাৰ ঘৰতে গ'লো আৰু মামা ঘৰত, ত 'তাতে আমি যোৱালে ইয়াৰ পৰা এটা মানেই বাজিলে এ, মানে কি হ'ল ৰাতিপুৱা বেলা এ ভিনদেউ বজাৰলৈ যায়। বজাৰলৈ গ'ল, তাৰ পিছতে বজাৰ তপা আহি পেলাই যেনিবা তালে যাম বুলি ল'লে তাৰপৰা আকৌ আমাৰ এই বাঁ ঘৰৰ ওচৰতে আমাৰ হেৰি তাপা আমা ছোৱালী এজনী আছে।
অ
তাই ঘৰলৈ আকৌ কালিয়ে মাতিলে তাপৰা কালি নগ'লো আজি আৰু গ'লো। তাই ঘৰতে অলপ দেৰি থাকিলোঙগৈ
অ
তাইও হেৰি ইহঁতে দেৰিয়ে হল অকমান তাইও ৰখাইছে আজি আমাৰ ঘৰত থাকি আমাৰ ঘৰতে থাকিবি তাৰ পিছতে এই ঘৰে নিদিয়ে তাত উম উম মানে বেলেগলেকে যাবলে তাপৰা তাৰ ঘৰ তা হেৰি মামা ঘৰলে যোৱালে দুটা বাজিছে পুৰা মামাৰ ঘৰত পাও তেনে আৰু মামাৰ ঘৰতটো চাৰি ঘৰ নহয়
অ তোমাৰও তাৰ চাৰি ঘৰ এ ঘৰ
অ অ সোমাতে দিও কিমান সময় লাগে? তাৰ পৰা সেই ভাত-তাত খাই মেলি পেলাই, আহি পেলাই এইয়া সন্ধিয়া বোলো ইয়াত ইয়াত ইয়াক থৈ আমি তালৈ যাও মোক ঘৰৰ পৰা বৌও ফোন কৰি আছে আহিবানে আহিবানে আমাকৈ তাৰ ঘৰতো আলোহী মাৰ ঘৰতো বৌওঅ হেৰি বায়েকৰ জীয়েক অ বায়েক আকৌ জীয়েক হেৰি পিতেক আকৌ ঘৈণীয়েকৰ পিতেক এইবোৰ গৰম বন্ধ যে ল'ৰা-ছোৱালীবোৰ অ গৰম বন্ধ ইফালৰ পৰা সিফালে সিহঁতো হেৰি আহিছে তাৰপৰা মই বোলো চোৱা এইখনে ইমান লেপেট তীখা লাগিছে মই এতিয়া মানে কাইলৈও ঘৰলৈও যামগে মই তাৰ তাত থাকি যাবলৈ মন আছিলে মাৰ ওচৰত
অ
সেয়াহে নহ'লেগে আৰু
উম তাৰপৰা তেতিয়া কাইলে ঘৰলে অহা হব
অ কাইলৈ ঘৰলৈ যাম অ ঘৰলৈ যাম
অ আমাৰো এয়া মই এনেয়া চাহ একাপ খাই বহিছো এই লৰা-ছোৱালীয়ে বাপেকে তিনিওটা মিলি পেলাই ব্ৰইলাৰ বেজি দিছে।
অ, অ ব্ৰইলাৰ ভেকচিন আছিলে।
অ ভেকচিন আছিলে, তাৰ পৰা আজি ভেকচিন মানে এইটো যিটো চকুত দিয়াত ইটো নহয় আজি ডাইৰেক্ট মানে চিৰিঞ্জত দি পেলাই বেজি দিব। তাৰপা হেৰি সেয়া আকৌ সেই বেজীটো নিদিলেও নহয়, নহয় এতিয়াবোৰ গৰমৰ দিনত ইমান বেমাৰ আজাৰ বিলাক হয়
হয় হয় হয় এই গৰমত অকণমান টান হয় ন,
তা অ অকণমান টান হয়, ৰাখিবলে
অ' এই ঠাণ্ডা দিনত ইমান কষ্ট নহয় নি বাও
নহয় ঠাণ্ডা দিনত এই পোৱালিতে অকমান কষ্ট হয়, তাৰ পিছত আৰু ভাল আৰু যেনিবা সিহঁতে ৱেটো লয়।
তাৰপা সেই উম। বাহেও মানে একদমে মানে এতিয়া গৰম দিনত মানে সিহতে গৰমতে। ফোপাই থাকে আৰু খাবলৈ মন নকৰে দানাতো।
অ হয় হয়।
অ' সেইকাৰণে ৱেটটো কম হয় আও গৰমত।
তোৰ আজি চাগে বৰ কষ্ট হৈছে।
এ বৰ কষ্ট হৈছে মই ল লৰাৰহে বহুত কষ্ট হৈ অ ধৰি ধৰি দিছে সিহঁতি বহি বহি ধুলা দি আছে সিহতৰ ইমান এটা
অ বাপেকে জীয়েকে দিছে।
দিছে, লৰাই ধৰিছে ময়ো যে সোমাব নোৱাৰো ফাৰ্মলে আজি।
এ হয় হয় কাইলৈ দিয়া হলেও ভাল।
অ অ এ মক কৈছিলো যে এটা বৰ্ডিং আজি দিয়ক কাইলৈ মই ময়ো লাগি দিম আৰু ফাৰ্মলে কাইলে ময়ো সোমাব পাৰিম, মোৰ মানে অসুবিধা আজি।
অ অ।
দুদিন তাৰপিছত সেইকাৰণেক। কাইলৈ যেনিবা আ সোমাব পাৰিলোহেতেন তাৰ পৰা এতিয়া সেয়া দুইটা বৰ্ডিং দি পেলাই এদায় কৰি পেলালে আৰু গোটেই। খিনি ব্ৰইলাকে দিলে আও।
অ অ।
উম শু তাকে।
অ গৰমতটোও এয়া আৰু মানে কি হয় ব্ৰইলাৰ ঘৰত গৰমতটোও বেছি।
বেছি বেছি অ গৰমটো বহুত বেছি ইট ফলিয়াত। তুহ বিলাকৰ পৰাও গৰম এটা আহে যে।
হয় হয়। অহ, অহ ছোৱালী ঠিকে আছে ঠিকে আছে। মই এই ইহঁতৰ মানে ভিতৰত নেটৱৰ্কতটো নাপায়। কথা পাতিবলে এই বাহিৰলে ওলাই আহিছো, ইহতঁৰ ৰাস্তাতে কাল উম ঘৰলে সোমোৱা ৰাস্তাটোতে কালভাৰ এটা বনাই থোৱা আছে, সেই কালভাৰটোতে বহি পেলাইহে কথা পাতি আছো। মানে আৰু এইখিনিত এ হেৰি গৰ, অ এইখিনিত নেটৱৰ্ক ধুনীয়াকে পায়, এইফালে অকমান নেটৱৰ্কতটো নাপায়, কথা পাতিবলে অকমান সেইকাৰণে অকমান দেৰি হলে দিগদাৰ হয় যে, সেইকাৰণেই মানে সিহঁতৰ চো তালে চোতালে নেটৱৰ্কতটো নাপাই ৰাস্তালৈ আহিবগে লাগে। তাপা বোলো নহয় আপ, এই সিহঁতৰ পাছ চলি ধেই হৈছে, ধেই পাচলি ইহঁতৰ।
হৈছে ন আগতে, অ জিকা যে আগতে লাগিছিলে কিমান খিনি জিকা তোমালোকৰ ঘৰলে দিছিলে।
অ এ হয় ইহঁতে এতিয়া আপোনাৰ যিডাল কাকিয়েল কেৰেলা তাপা আকৌ ভাত কেৰেলা আজি আমাৰ আমা মাৰ ঘৰলে, আমাৰ মানে কালি দাদা ছোৱালীজনীও আহিছিলে মোৰ লগত।
অ।
তাপা সেই দাদা ছোৱালীজনী আকৌ আজি হেৰি এই আমাৰ উম কাষৰে বায়েকজনীৰ লগত ফুলনি থানলৈ গ'ল।
অ।
ফুলনিলে গৈছিলে শৰাই দিবলৈ তাপা সেই তাই গ'লগে সেইকাৰণে। তাপা আমাৰ ঘৰলে আজি কমেও দুই কেজিয়া আহৈ কেজি মান ভাত কেৰেলা দি পঠিয়াইছে, পকি গৈছেগে মানে। ভাত কেৰেলাবোৰ। তাপা এই বাৰিৰ পাচলি, তাপা সেই কৈ আছে, কাইলৈ গ'লে কেইটামান চিঙি দিম। কৈ হেনো ইয়ে ঘৰত জানো, সিহঁতৰ ইফালে বাৰী আছে, মই আকৌ সেইখন বাৰী নাই দেখা। প থাৰত, পথাৰত এনে বাৰী কৰি লৈছে, তাতো কাকিয়ল কেৰেলা, তাৰপা আকৌ জিকা, আকৌ আপোনাৰ ইয়াত ইমান মাছ নহয়, মাছ মানে হেই জোৰ চাইড ধেৰ মাছ পায়।
অ', হয়। আমাৰ ইয়াতো, আমাৰ ইয়াতো পৰহি দিনাখন। অ'।
অ', আপোনালোকৰ কি হেৰি বৰালি মাছ নি?
অ', বৰালি মাছ এটা পালো, পালে দাদাই বৰশী, তাপা আকৌ কালিও পুঠি মাছ কেইটামান পালে, তাৰপিছত আমাৰো এই বাৰীত জিকা খাব পৰা হৈ আছে বাৰু দেই। জিকা কালি দুই কেজি ছিঙিছে।
অ', অ'। অ', অ', মই হেৰি আকৌ এইটো কি, আপোনালোকৰ ষ্টেটাচ দি থোৱা আছিলে যে, মই ষ্টেটাছত দেখিছোঁ নহয় বৰালি মাছ।
অ', বৰালি মাছ। অ, ডাঙৰ-ডাঙৰ, ছ ছয়-সাত পিছ ধুনীয়াকে হৈছে।
অ', অ', অ'।
সৰু নহয়। হেৰি নহয় আৰু হেৰি ন নদীৰ মাছ ছটোৰ আকৌ সোৱাদটোৱে বেলেগ নহয়।
হে, সোৱাদটো বেলেগ নহয়। এই ইহঁতৰও কি গম পায়নে এতিয়া? এ, এহঁতৰো ধেৰ মা লাজ পাই অ, তাকে সেই আমাৰ তাৰপা যে ছোৱালী আহিছে, ল'ৰাটোৱে মানে কৈছে দেই মানুহজনে গিৰিয়েকে, সঁচাকে আমাৰ এইবোৰ ভোগালী জেগা অ, আৰু আমাৰ এই বুকৰ সমান সুখ ক'তো নাই। এতিয়া দেখিছেনে, সেইবোৰ জেগাত কেনেকুৱা পানী হৈছে। পানী, আৰু এতিয়া পানীখিনিতো পানীয়েই, পানীৰ লগতে পলহ-চলহ সোপা ধৰিব কম বস্তু অনিষ্ট কৰিছেনে বাৰু। অ', হয়নে, এইবোৰ মানুহ অ', চব হেৰি এইটো কি? এতিয়া দেখিছে নে পানী শুকালত বস্তুবোৰৰ অৱ স্থা, ৰাম, ৰাম, অথনি কিটচেন এটা দেখিছো আপোনাৰ
অ।
টাইল-চাইলছ লগোৱা কিটচেন, যিটো অৱস্থা বোকা-পলহে মানে টেমাই-টেমাই বৈয়াম হা, অ', চব সেইবোৰ মানুহৰ বাৰু
নাই, আমাৰ এইটো চাইডে বহুত ভাল অ'।
সেই বহুত সুখ, বহুত সুখ দেই। সচাকে দেই, মানুহ বাৰু
নদীখনলৈ ওলাই গৈছে, মাছ পাইছে ধুনীয়াকে আৰু ধুনীয়াকে লৈ পেলাই ঘৰলে , এসাঁজ ধুনীয়াকে গুচি যায়।
অ', এতিয়া সেয়া মাছ কিনি আনিবলৈ যাওকচোন কিমান টকা। হয়নে? আৰু আপোনাৰ এই ফ্ৰেচ মাছ সেইকেই টা একদম জীয়াই থকা মাছ এতিয়া কিনি আনিলো মৰে, ঘৰ পোৱালৈ মৰি যায়।
আৰু গোন্ধাই যায়গে, এনেকুৱা গৰমৰ দিনত কিনি অনা মাছটো।
হয়, হয়।
এতিয়া এয়া মাছ পুৰা নদীৰ পৰা আনিছে জীয়ে থাকে, ঘৰত আনি পায়হি ধুনীয়াকে। উম', একেবাৰে মানে জী থাকে।
হয়, হয়, হয়। অ, চাওক সেইবোৰ তুলনা, সেই মানুহবোৰকো এতিয়া পানী হ'ল, পানী হোৱাৰ পিছত বা এতিয়া কম বেমাৰ হ'বনে মানুহবোৰৰ
অ', আৰু এই পলহ লোৱাত এই মানুহ খোজ কাঢ়ি কাঢ়ি অহা যোৱা কৰাটো
আৰু পিছে আৰু মানুহবোবোৰ পৰা একঘৰ দুখীয়া নাইও ইমান মানুহ আৰুব খেজ হে জেগাত ইনভাৰ্টাৰ ফ্ৰিজ ৱাশ্বিং মেচিন এইবোৰতো তলত থকা বস্তু তলত থকা আমি বস্তুবোৰতো চব শেষ হৈ গ'ল
চব শেষ হৈ গল অ
এইবোৰ আকৌ গাড়ী গাড়ীবোৰ দেখিছা নাই কিমান ডুবি ডুবি আছিলে
অ দেখিছো আকৌ সেই গৰু বিলাক উটি গৈছে দেখিছানে নাই মৰা পিছতে অ পানী কমিলতহে গৰু দেখিছ -খিছে উপঙি আছে আৰু
উপঙি আছে দিখিছনে তাকে দেই বৰ দু দুৰ্যয় মানে দুৰ্যোগ গ'ল আৰু দেই মানুহবোৰোকৰ জীৱনত মনত থকা দুৰ্যোগ এটা হ'ল দেই
নাহ না আমাৰ ইয়াতো সেইদিনাখন বহুত পানী হৈছিলে নহয় কিন্তু আমাৰ বাৰী ঘৰলৈ অহা নাই এই জান এটা দি গৈছিলে মানে উ মানে গোটেই পথাৰডৰাত মানে
নদীয়ে নে পথাৰে নে ধৰিব নোৱাৰাকে হেৰি হৈছিলে আৰু গৰু এজনীও সেয়া উটুৱাই লৈ গ'ল
এ হয় অ ঐ আজিকালি মানে প্ৰাকৃতিক দুৰ্যোগবোৰ বৰ বেলেগকে আহিব
অ অ বৰষুণ দিলেই দি থাকিব
হয় হয় হয় অ আৰু হেৰি আপোনালোকক
অ বি মানে ৰ'দ দিলেই বেলেগ খৰ মাৰিব
বেলেগ খৰ মাৰিব ঔ ভালে হলে ৰুই হল আৰু বাৰু
হা
সুবিধাও দিছে আকৌ
হা
দ মাটি বাম মাটি মাটি বুকত আমাৰ এইফালে ৰ'দ দি দিলে দ মাটি বুকত কৰিব পাৰে
অ সুবিধা সুবিধা কৰি দিছে আৰু এবাৰ বতৰতো উম বতৰটো এইবাৰ ভাল অ মানে ৰ'দ বৰষুণ সমানে দি আছে হয় নহয়
সমানে দিছে আৰু বাম মাটিবোৰো মানুহে ৰুব পাৰিছে যোৱাবাৰ এনেকুৱা দিনত একেবাৰে মাটি ফাটি ফাটি আছিলে
অ এনেকুৱা দিনতে মাটি ফাটিছিলে অ ফাটি ফাটি চিৰাল ফাট দি আছিলে
অ
এইবাৰ এতিয়া আমি যে আমি যে আমি ৰোৱা এতিয়া মাটি প্ৰায় সজাল ধৰি আহিলেই নহয় এইবাৰ ক'লা হৈ আহিছে পুৰা
অ হয় হয় এই হেৰি যোৱাবাৰ অ এইবাৰ খেতিটো ভাল হৈছে বাৰু এতিয়ালৈকে ভালেই হৈছে বাৰু বৰষুণো দিছে অ চাওঁক ইহঁতৰ ঘৰত ইমান অকণ অকণ মেকুৰী পোৱালি দুটা আছে নহয় মই যে এতিয়া এই ৰাস্তাত বহি যে কথা পাতি আছো
অ'।
বহি লৈ পেলাই যে, মোৰ একদম তলতে কুকুচি, কুকুচি মেকুৰী পোৱালিটো যি ধুনীয়াকে শুই আছে হি নহয়।
অ', ৰে সিহঁতৰ মানুহবিলাক যে মৰম লগা সেইকাৰণে সেই মেকুৰী পোৱালিও মৰমলগা।
ঐ, চ অকণি একেবাৰে মুগা ৰঙৰ পোৱালিটো।
অ'।
হেৰি এইবোৰ একেবাৰে মুগা ৰঙৰ হেৰি বগাও নহয়, হেৰিও নহয়। একদম যে মুগাহে আৰু জিলিকি থকা মুগা ৰং সোণালী ৰংটো নিচিনা মানে একদম মোৰ ওচৰত যি বহি আছিল। বুলিবা তই ৰাস্তাত অকলে, অকলে আছ।
আছ
উম, তাকেহে। বাৰু মায়ে ভাত বনাইছে তেতিয়া। অ', ঠিকে আছে, ঠিকে আছে। অ', অ'।